কি কৰিছা?
এ বাহিৰতে বহি আছো তোমালোকে কি কৰিছা?
মই এয়া ভাত বনাই আছো এফালে আমাৰ এই ট্ৰেডিচনেল বস্তু এটা বনাই আছো। জানাই নহয়।
অ', অ', গম পাইছোঁ।
ইমান গৰম দিনত বনাব নোৱাৰে এই এতিয়া ৰাতি জুই ধৰি পেলাই বনাই আছো।
ৰাতিও ইমান গৰম কেনেকে বনাইছা অ',
উপায় নাই গা গোটেই বিজি কাপোৰ তিতি আদায়।
অ',
গৰম কেনেকুৱা?
এই গৰম আৰু কি ক'বা আক'তো থাকিব নোৱাৰি দেই
বাপৰে মই দিনত একো কাম কৰা নাই এতিয়াহে কাম কৰিছো হে অলপ ঠাণ্ডা হৈছে পুৰা অকমান হাৱা মাৰিছে তেনেকে অহা যোৱা কৰি পেলাই কাম কৰি আছো
নোৱাৰি দেই ইমান গৰমত মানুহ কাম কৰিলে কি হ'ব ঠিকনাই নাই।
মেখেলা মানে বিজি -বিজি এটাই মানে জেপ জেপ হৈ আছে মোৰ।
অ', আৰু কাইলৈও ৰদহে দিব গোটেইখন এই আ আকাশখন একেবাৰে তৰাই ভৰ
একে আকাখন তৰাহ ভৰ্তি কৰিছে কালিও ৰ'দে দিব মানুহ থাকিব নোৱাৰে আৰু।
অ', মানুহ বিলাকে পথাত কেনেকে ৰুবগে জানো বাই
এ ৰোৱাই ৰুইছে ৰাতিপুৱা সোনকালে পৰা উঠি উঠি।
অ', এইটো এনেকুৱা কৰিব লাগিব ৰাতি ট্ৰেক্টৰে বোকা দি থব লাগিব ৰাতিতে গৈ এই ৰাতি তিনটামান বজাৰ পৰা গৈ ৰুবগৈ লাগিব সাতটামান বাজালে।
অ', নহ'ব নোৱাৰে।
অ', যি চাত ৰ'দ ওলাইছে নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেজাক ৰ'দে আছে।
উম। কিন্তু আজিকালি আকৌ সেই আজি আকৌ আজিকালি হেনো আজি আকৌ ইমান ৰ'দতটো ইমান হেৰি নহয় মানে বাৰ'টালৈকে থাকিব পাৰিছে নহয়।
অ', এই বতাহ মাৰি বতাহ মাৰি থাকিলে থাকিব পাৰি বতাহ নে মাৰিলে থাকিব নোৱাৰি।
অ', মানে আজি বৰো দিছে যদি ফি ফিকে বতাহ মাৰি আছে ৰ'দটো মানে গাত লগা নাই।
অ',
তেনেকৈ
অ', নৰুবা পাই ইমান দেৰি দেৰিলে।
ৰাতিপুৱা ছটা বজাতে গৈছো।
অ',
বাৰটা বজাতহে আহিছো।
ছোৱালী ক'ত থাকিলে?
ছোৱালী মোৰ লগত অকমান থাকিলেগে তাৰপৰা ঘৰত অকলে থাকিব পাৰি নহয় নবছৰ হল এতিয়া আউ।
অ',
আমাৰ ভণ্টিহতৰ ঘৰত যোৱা নে, এ মাও পথাৰলৈ গৈছে মাহঁতেও বোকা দিছে নহয়।
অ', অ', ।
মা বোকাবলৈ গ'ল, মই সিহঁতৰ ৰুবলাই আজি যাবলৈ সময় নহলেই।
অ', অ',
মই মানে এ হেৰি এনে বতাহত আকো ফটো মাৰি দিছে যে, তাৰপৰা ফটো মাৰি দিয়া দেখি অ অকণমান ৰুই দিছো পইচা নালাগে বুলি কৈছে মোক অকমান ৰুই দে পইচা দিব নালাগে
অ', অ', তোমাক-তোমাক সহায় কৰিছিল যে তুমিতো
অ তাৰপা এতিয়া কোৰ চোৰ মাৰিছে বেয়াও লাগিছে তাৰপা পইচাও নালাগে লাগে বোলে মোৰ বোলে ৰোৱা মানুহ নাই ৰুয়ে দে সেই বুলি ক'লে তাৰাপা সেইকাৰণে ই দিলোঁগে অকমান
ভালে কৰিছা ভালে কৰিছা আকৌ বেছিও ৰুব নালাগে নহয় অকমান অকমান ৰুই দিলেও
এ ইমান ইমান বোকা দিয়াই নাই কম কমকে দিছে সিহঁতৰ
অ ভালে কৈছে ইমান ৰদত ৰুব নোৱাৰে যেতিয়া কম কমকে দি ৰোৱাই ভাল
এ বমাই নোৱাৰে যে ৰুবলে
অ অ তেহেতৰ খেতি তেহেতৰ খেতি ইয়াতহে কৰে নেকি
ইয়াতহে কয় মানে হেৰিয়ে পথাৰ মাজত
অ অ
তক এইটো নতুনকে বিয়া চিয়া পাতিছিলে তাই আকৌ বোৱাৰীজনী পথালে নাযায়েই
অহ
সেইটো কাৰণে আকৌ অ', তোমাৰ বিয়া চিয়াৰ কথা ভাবিব হোৱা নাই।
মোৰ বিয়া কথা ভাবিব লাগিব তোমালোকৰ সেইফালে ল'ৰা চাবাচোন।
এ আজিকালি ল'ৰা চাব নোৱাৰি দেই।
অ
আজিকালি লৱা চোৱা মানে প্ৰব্লেম হে
সেয়া আক
মানে ছোৱালী এজনীক দিলো অ
লৰা ঘৰ মানুহে ক'ব ছোৱালী চোৱাটো প্ৰব্লেম আকৌ ছোৱালী ঘৰ মানুহে কব বোলে লৰা ছোৱালীৰ প্ৰব্লেম এতিয়া কি কৰিব অ কত মৰিব মানুহ
উম তাত লগাই থৈছা নে কি কিবা
এ নাই লগা মেখেলা লগাইছিলো কাটিলো আকৌ কিবা এটা লগাব লাগিব এনেকে ৰ'দ দি থাকিলে
অ অ দেৰশ মেখেলা লগাইছিলানে নে ঊল
এহে হেৰি ওল নহয় এইটো কেজি পকোৱাটো যে এ গৰমতো পিন্ধিব যে পাৰি পকোৱা লেখিয়া অ বাৰশটকীয়াটো
অ অ অ কেইখন লগাইছিলা
এ সাতখন লগাইছিলো মেখেলা
অ অ
ওলালে বাৰু কেতিয়াবাতে
অ অ অ
এতিয়া মানুহ এতিয়া মানুহ বিলাকে খুব পিন্ধিছে নহয় আশী পকোৱা গয়ালি দি পেলাই হেৰি নুনী পাত বৈ পেলাই মা মাজে মাজে অকনি অকনি বুটা দি পেলাই জোৰকে
পিন্ধিছে গম পাইছো বাৰু হেৰি এই তোমালোকৰ খুৰীয়েও লগাই থৈছো নহয় তেনেকে
অ মোৰ তেনেকেহে এযোৰ মান ববলে মন গৈ আছে জানো কি কওঁ চাই লও
অ'
আমাৰ আমাৰ ভন্টিও কৈ আছে ভন্টিও কৈ আছে যদি পইচা দিয়ে তাইকো কম
অ বৈ দিবাহে নাজানে নহয় এতিয়া হবলে অ তো‌ আকৌ তুমি এতিয়া জানা বুলিহে
অ
তাইতো নাজানে যেতিয়া বৈ দিবা এযোৰ দুযোৰ
অ নহয় সো তাতো দামটো দিলে মই বৈ দিব প পাৰিম নহয় কেলেনো নোৱাৰিম বাও
অ মই সিহঁতক অকনমান বেয়া পালো বেয়া পালো সেইকাৰণে সেই মই তাইক ভালকে মাতবোল কৰাই নাই হয়
কেলে কিবা হ'ল নে কি
এই তেনেকুৱাই অকমান অকমান বেয়া পালো।
অ অ
তাৰপৰা সেইকাৰণে হেৰি কৰা নাই মোবাইল এটা চলাইছিলে
আহ
আমাৰ মোবাইল গম পাইছিলে চাগে আমাক মোবাইল নি চলাইছিলে
অ চলাইছিলে বুলি গম পাইছিলো বাৰু
তাৰ পৰা হেৰি নেটৱৰ্ক আই চি টো বেয়া হৈ আছিলে আমাৰ ভালে হৈ আছিল নতুনকে আমি ডিচপ্লেত আছিলে- লগাই আনিছিলো হে তাৰ পৰা মই কৈছো নিদিবি নিদিবি মোক লাগে মোৰ ফোনটো এবাৰ মোৰ এতিয়া এই ফোন বেয়া তোমাৰ সেই ভালকে দেখি নাপায় নহয় জিল জিল জাল জাল হৈ আছে ফোনটো- তাপাৰ তাহেতি ক'লে এলে দুদিনমান কাৰণে দিয়ক। চলা তাৰপা মই আপোনালোক দি দিম নি তকাইচিটো মইয়ে বনাই লম তাৰপাছ মই কৈছো তিনিশ মান খৰচ হব নি তকাইচিটো তহতিয়ে। বনাই লবি নবা আমি পইচাটো তহতক পিছত দি দিম।
আহ।
কেইটামান চলালে নেকি চলাই পেলাই ফোনটো সিহতি কৈছে পেলাই নিজে নিজে অন নোহোৱা হৈ গৈছে বুলি কলে। তাৰপিছত মই কৈছো বোলো। কেনেকে নিজে নিজে ন নোহোৱা হ'ব কাৰণ সেইদিনাখনি আমি বনাই আনি পেলাই দাদাই। দহ দিন মান চলালে গেম খেলি থাকিলে এনে এমাহ মানে চলালে নেকি মই লোন পইছা আনি দিছো পোন্ধৰ খে ষোল্লশ টকা পেলাই তাৰ পিছত তাইৰো তেনেক দিলোৰ সদিনা মই পল ক'লোতি বো ফোনটো বেয়া কৰি দিছ বো বাই দিবি মই এতিয়া নাই। বনাই দিব ত তাৰ ক বোলে হেৰি কেলে বনাই দিম বোলে তহঁতি বোলে বেয়া ফোনটো দিছ বোলে মোক বোলে। তাৰপিছত আৰে তোক আমি কেতিয়া বেয়া ফোনটো দিছোঁ অকল নেটৱৰ্ক আইচিটোহে গৈ আছিলে এতিয়া ফোনটো অন হোৱা নাই। তাৰপিছত আমি ভাবিছ কিবা এটা চুইচটোত বেয়া হৈছে চাগে সেয়াকে অন নহয় হল বুলি আমি ভাবিলো। তাৰপৰা একো নকলো তাই ফোনটো দিলে আমিও ফোনটো ল'লোঁ তাৰপাছ ফোনটো এতিয়া হেৰিয়ত দেখুৱাইছোঁগৈ এ মতা মাইকী সম্ভৱক কাজিয়া কৰিবলে আনি কাজিয়া কৰি পেলাই মোবাইলটো পেলাই গোটেই ডিচপ্লেটো গ'ল গোটেই ৱাৰছ ৱাৰো ছিগিলে চকেটো ছিগিলে মুঠতে এতিয়া পোন্ধৰশ টকা তলত তোমাক মানে সেইটো মোবাইল এতিয়া বনাই নিদিয়ে
এনেকুৱা মানুহক মোবাইল দিবই নালাগে নহয়।
নহয় এই চোৱা এতিয়া জোৱাইটো বেয়াও লাগিছে যিমান যি হলেও দাদাৰ লগতে কাম বন কৰি আছে ন ন যিমান দিন হলেও ন বিপদ আপৰে লাগে ত হল শ চল মোৰ বেয়া বেয়া হৈছে যদি ইমান ফোনটো বেয়া হোৱা নাই তহলে চলাই থাক সিহঁতি কম চে কম সঁচ কথাটো ক'ব। প নাই আমি বা এনেক কাজিয়া কৰিছিলোই মবাইলটো এনেক পৰিলে বুলি কব পাৰে নে নোৱৰে‌ বাৰু তুমি চিন্তা কৰাচোন অ তাৰপ তাই তাই মোক মানুহ আগত মই সৰু বুলি সেই মোবাইলটো বনাই বনাইছে নে মোক দিবিচো মোক ফোনটো ইমান বেয়া হৈছে বুলো চলাব পৰা নাই লোক ফোন এটাহে মই চলাই আছো অ বোলে সেই কেলে বনাই হেৰি কৰি দিম বোলে তাহৰি বোলে বেয়া ফোন টো দিছ বোলে আৰে তোক আমি কি ফোন অন নোহোৱা ফোনটো দিছিলো নেকি অকল মানে তুমি এতিয়া তুমি মই কথা পাতিলো নহয় তোমাৰ মাতো নুশুনে নাই মানে মোৰ মাতো নুন নি নেটৰ্কতটো গৈ আছিলে মানে দিনো হ'ল দিয়ান ফোনটো কিন্তু ফোন ফোনটো চলাবলৈ বহুত ভাল দাদাই বাহিৰত থাকোতেনে লোৱা তাৰ ম মানে মৰমতে কি কৰিবলৈ দিয়া নাই তাৰপৰা সি মাজতে ফোনটো অৰুণাচলত থাকোতেনে এই পৰি পেলাই ডিচ প্লে গুচি গৈছিলে তাৰপৰা মই বোলো হ'ব দে বোলো মই বনাই দিম তই ল'ব নালাগে তই আইফোনটো ল'লি যেতিয়া মোক এইটো ফোন মোক দিয়ে মই আকৌ এটা ফোন কিনি বনোৱা এতিয়া পতককে তাৰপৰা বোলে হ'বতো। অ তাৰপৰা মই সেইটো বনাই মেলি মই লৈছিলোহে গম পোৱা নে ষোল্লশ টকা দি তুমি মোক‌ কেলে বেয়া নালাগে পাৰো তুমি চিন্তা কৰাচোন সিহঁতে যদি সঁচা কথা কোৱা। সঁচা কথা যদি কোৱােতেন অ আমি পি পঢ়লে ফোনটো পঢ়ি পেলাই ফোনটো এনেকুৱা হ'ল । যদি ফোনটো নপৰে যদি সেইটো চুইচ যদি ফোনটো অন হোৱা নাই অন তেতিয়াহ'লে তোমাৰ ডিচপ্লে' । কেনেক গ'ল গটেই ভিতৰ ৱা খিনি কেনেকে ছিলে চকেটতটো কেনেকে বেয়া হ'ল তুমি মোক কোৱাচোন ।
অ তুমি কবা ক
এ নকওঁ ক কাজিয়া ন নক কাজিয়া নকো আৰু দাদাই কথা যি হ'ল হ'ল যি ক কৰিবলৈতে নকবি ভগৱান আছে নহয় আমি এ । সিহঁত বিপদত উদ্ধাৰ কৰিলো সিহঁতি আমাক এতিয়া তেনেকে হেৰি কৰিলে নয় সিহঁতি নিজে পাব মই সেইকাৰে বেয়া পালো । মই মনতে বহুত দুখ পালো আৰু ইমান কষ্ট মষ্ট তুমি জানাই আমাৰ আমাক চলিবলৈ কিমান দিগদাৰ তাৰ মাজতে তাই । ইমান হেৰি কৰি দিলো সিহঁতি কমচে কম আজিলৈকে ফোনটো যেনেকে দিলে দিলে খবৰ এটা নললে ফোনটো বনাল কি নে বা কিবা হলে একষাৰো নুশুধিলে মাইকীজনী পৰা কথা বাৰু নকওঁ মতাতো কম কম সুধিব পাই নহয় তুমি কোৱাচোন
মতাটোয়ে তাতে হেৰি ত মই কি কয় সদিনাখন আহিছিলে নেকি মোলৈ ফোন কৈছিলে মই বোলো কি হ'ল খা খবৰ নাই যে কৈছে মোৰ বোলে তাত থাকিলে বোলে ন নথকাই লিখিয়া বো । নেট নচলে নহয় মোবাইলতো বোলে হেৰি নচলেই পুৰনথিন লাগি থাকে বুলি কৈছে ।
আহ অ । তখেতোৰ বহুত বেয়া লাগিলে মোৰ । বহুত দুখ পালো মানে মই মনত বহুত দুখ পালো কাৰণ ইমান কষ্ট বাই পাই মই নিজে এাহ দিন নলালো ষো্শ পইা পেলাই ধেমালি নেকি মই বান্দৰ লগে লগে । গৈ আছো এইফালে লোনৰ পইচা মই উলিয়াই লৈ গৈছো ইফালে মই ৰৈ‌ পেলা ষোল্লশ । ফ টকা দি পেলাই মই বনাই আনিছোঁ সেইটো ফোন । অ সেইটো মই মই মই দাদাক ঠিক চহে গালে পাইছো মই । কুকুৰ চুকুৰৰ পৰা ধৰি মানে মই নোকোৱা নোকোৱা কথাও মইত আোলো সিেই তাৰ আগাত ভুল যে । পেছাৰ একো এক খামুখোৱা মত । কেলে গা নুপুৰিব তুমি চিন্তা কৰাচোন হাজিৰা কৰিল পাই এদিনত দুশ টকাকে আৰু সেই ষোল্লশ টকাাতো লব য কিমান এতিয়ামি আকৌ এতি মই এ দ গথনি ফোন কৰিছো লাই কৈছে ফোনটো বোলে মই অকল চকেট খিনি। যোৱা বুলি ভাবিছিলো তাৰপৰা চব সেইবিলাক লগালো এতিয়া চাইছো গোটেই ডিচপ্লেটয়ে গৈ আছে । এতিয়া কি কৰিম তুমি ক আমকো স বাইিয় উপায়ো নাই মইো চলই লাগিব এইটো ফোন এতিয়া জিল জালডাল হৈ আছে একত মানে দেখিয়ে নাপা মই আন্তাজতেহে মানে মই হে কৰি থাকো মানে এ অকমান অকণমান ধৰিব পাৰে আৰু সেই আন্তাজত মানে টপি টি । অভাস হৈ গ'ল যে মই স আটা আগত মানে মই টিপি থাকিব পাো মানে মই আজিও ফোন কৰিছিলে দাদাই মই ঠিক চে গালি পাইছে বোলো তোৰ জত হৈছে বোলো তই যদি এনেকুৱা নুৱ হেতে মই এতিয়া খেতি কৰিবলৈ পইচা । টকা নাই হাতত হা লোন দিব লাগ কিবা দিব লাগে তই বোলো মাথা খাইছ বোলো তই । বহুত হাৰামিো মই ঠিকছে গালি পাইছোঁ মই আও গালি পাইছোঁ মই দুুল দেফোন গৈছে বোলে হেৰি তুমি চৈধ্যটা টকা এটা দিবা মোবাইলটো কাইলৈ লৈ যাবা এনেকে বুলি কৈছে ।
অ এতিয়া চৈধ্যশ পইচাটো পাই গ'ল আকৌ পতককে ।
উম মই এতিয়া সেই সেনাখনিৰ সেনাখন যে এনেকুৱা যে । স তাৰ পৰা পইচা পাইছিলো মই তাৰ পিছত দুশ টকা এটা মোৰ মোৰ পৰাই মই থৈ দিছো মানে । গম পাইছা নে?
অ এতিয়া এতিয়া লোনৰ পৰা পইচা লোনৰ পৰা পইচাটো ল'লেওতো এয়া লোনটো ঘূৰাই লাগিব ।
উম উম উম মে মই ভাবিলো । কি হ'ল ফোনটোিমাৰজি হল জোগা ৰূৰত থাকে ন ফোন টো মোক লাগেই এইটো ফোননৰ মানে ভৰসা নাই তুমি এয়া কথা পা থাকিলা নহয় তৎক্ষণ মুহৰ্ততেোনটো মে ন চবা হৈ যায় একো তুমি এতি মোক ফোন কৰিলা ন তুমি ম কা ফোনটো কে চই অফ কৰি থৈছা । এনেকে বুলি মোক গালি পায় মানে ফোনটো মানে নোহোৱা নহা হৈ গুচি যায় মানে
অ অ
দাম ফোন যেতি বো সেইটোকে চলাই থাক পাৰিম বো এই নাইমে একবছৰ বছৰ বলেকৌ নতুন এটা পিছত কিনি মাওঁ
একবছৰ দেৰ বছৰ নগ'লেও ছমাহ গলেও বহুত ছমাহত চৈধ্যশ পোন্ধৰশকে গোটাব পাৰিলো । টো বহুত কেইটা হ'ব ন'?
মই সেইকাৰণে মনত বহুত দুখ পালোঁ । মই বহু- সিহঁতি এনেকা কৰিব ন। সিহঁতি যদি মোক সঁচা কথা কোৱা হেতেনো, মোৰ বেয়া বেয়া নালাগিলেঁতেন, গম পোৱা নে? সেইটো যে মিছা কথা ক'লে, মই সেইকাৰণে বহুত দুখ পালোঁ মই মনত।
অ' - অ', হ'ব দিয়া । আমাৰ ইয়াত- আমাৰ ইয়াত আজি সন্ধিয়া তা কাৰেণ্টে নাই। কি হ- অ' নাই, কালি ব তা ধুমুহা আহিছিলে হ'লেও ৰাতিপুৱা আছিলে বাৰু। এতিয়া কি হ'ল জানো? কাৰেণ্টটো নাই।
অ' - অ' - অ'।
এতিয়া ভাত খাব প- অ'- অ' হ'ব।